কি কৰি আছিলা?
অ' এনে বহি আছো তুমি কি কৰি আছা
মই তেনেকুৱা বিশেষ একো কৰা নাই পঢ়ি আছিলো
অহ
ভাত খালা নে?
অ' ভাত খালো তুমি খালা
হয় খালো পিছে সেইদিনাখন তোমাক আহ পাৰ্কত লগ পাই আহ ভাল লাগিল তুমি যিযোৰ পোচাক পিন্ধিছিলা তোমাৰ
হয়
তোমাক বৰ মিলিছিল পোছাকযোৰ কৰ' পৰা লৈছা।
অ' মই পোচাক অহ' কাপোৰযোৰা মই বিশাল মাৰ্কেটৰ পৰা লৈছো
হয় নেকি তাতে আৰু তেনেকুৱা বহুত ধৰণৰ কাপোৰ পাই চাগে ন'
অ' তাতে বহুত ভাল ভাল কাপোৰ পোৱা যায় কেতিয়াবা যাবা তুমি
হয় হয় মই নিশ্চয় যাম মই মাজে সময়ে তাতে গৈয়ে থাকো তাৰ পৰা কিছুমান কাপোৰ কিনো
পিছে কাপোৰযোৰৰ আহ দৰ কেনেকুৱানো দাম
আহ' বেছি দাম নহয় ধৰা হাজাৰ পোন্ধৰশমান হ'ব।
হয় ঠিকে আছে। আচলতে পোচাক বুলি কলে আমি সেইবোৰ পোচাক বোজো যিবোৰ পিন্ধিলে আমি নিজকে আহ আৰামদায়ক আৰু পৰিস্কাৰ পৰিচ্ছন্ন আৰু দেখিবলৈ ধুনীয়া লাগে সেইবোৰকে আমি ভাল পোচাক বুলি কও নহয় জানো
হয় ঠিকেই কৈছা অহ
হয় পিছে আজিকালি বহুত ধৰণৰ আহ পোচাক বজাৰত পায় তাৰে ভিতৰত যদি আমি কব যাও অ', বিভিন্ন পোচাক বিভিন্ন আহ মানে পৰিস্থিতি আমি আহ পিন্ধি পিন্ধো যেনেকে কেতিয়াবা সৰস্বতী পূজাত আমি শাৰী বা মেখেলা চাদৰ পিন্ধি ভাল পাওঁ। দুৰ্গা পূজাত আমি ধুনীয়াকে আহ শাৰী পিন্ধি বা লেহেংকা চেহেংকা কিছুমানে পিন্ধি ভাল পায়। তেনেকে আহ যেনেকে বিদ্যালয়ৰ অনুষ্ঠানত আমি ধুনীয়াকে কাপোৰ কানি শাৰী মেখেলা তাৰপিছত তোমাৰ কিছুমান কষ্টিউম থাকে সেইবোৰ আমি পিন্ধি যাওঁ। ত তেনেকে আমাৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে কেতিয়া আমি কোনটো পোচাক পিন্ধিম নহয় জানো।
হয় ঠিকে কৈছা পিছে তো। এ সেইদিনা বজাৰৰ কলনী বজাৰৰ পৰা এযোৰ কাপোৰ কিনি লৈ আহিলো।
হয়।
আ কাপোৰযোৰা অলপ দাম লৈছে, হ'লেও কাপোৰ যোৰা ভাল নহয়। একবাৰ ধোৱাৰ লগে লগেই মানে এই বেয়া হৈ গ'ল।
হয় নেকি?
হৈছে নেকি তোমাৰ লগত কেতিয়াবা?
হয় কেতিয়াবা তেনেকুৱা হয়, মোৰ লগতো হয় কিন্তু মই কাপোৰ বোৰ যেতিয়া কিনো তেতিয়া তাৰে কিছুমান অ', কোৱালিট চাই লও।
হয়।
হয় তুমি ঠিকেই কৈছা কেতিয়াবা কেতিয়াবা কাপোৰো তেনেকে। অঁ', কোৱালিটি বেয়া ওলাই। ছে তুমি অঁ কোনবো
কেতিয়াবা সেনেকুৱা হ'লে।
হয় হয় পিছে তুমি কোনবোৰ পোছাক পিন্ধি বেছি ভাল পোৱা?
মই হয় কটনৰ যে কুৰ্তা চছেট আছে। সেনেকুৱা মই পিন্ধি বহুত ভাল পাওঁ, মানে য'ত কবাত গ'লে আৰু অ', ফ্ৰক চ্ৰকো ভাল পাওঁ পিন্ধি মই।
হয় ঠিকেই কৈছা, মই আকৌ বৰ্তমান সময়ত যিটো জেন যি ট্ৰেইন ওলাইছে, অলপমান আহ ঢিলা কাপোৰ বোৰ যিবোৰ গাত লাগি নাথাকে আৰু পিন্ধিলে আমি কমফৰ্টেবল অনুভৱ কৰোঁ। মই ভাবো সেইবোৰ সেইবোৰ কাপোৰ পিন্ধিলে আমি আহ সকলো অ', কামো কৰিব পাৰো আৰু অ', পিন্ধিলেও দেখিবলৈ বেয়া নালাগে অ', কমফৰটেবল কমফৰ্টেবলটো বেছিয়ে আৰু তাৰোপৰি আহ', মানুহে পটুক কৰি কব নোৱাৰে যে, কাপোৰযোৰ বেয়া বুলি। ত' তুমি? আ জেনজি যিটো ট্ৰেণ্ড ওলাইছে সেইবোৰ কাপোৰ তুমি পিন্ধি ভাল পোৱা নে?
অঁ, ভাল পাওঁ, মই পিন্ধো আহ সেইবিলাক পিন্ধি জেঞজি মানে যিবিলাক মানে কাপোৰ ওলাইছে ঢিলা ঢালা ত' সেইবিলাক কাপোৰ তুমি ঘৰতো পিন্ধি থাকিব পাৰিবা, ইমান আৰামদায়ক। কাপোৰ বুলিলেই আৰু সেইয়াই যে আৰামদায়ক, উম, চাফ-চিকুণ কাপোৰ পিন্ধিলে যেন যিমান ভাল লাগে, সেইটোৱেই।
হয়, হয়, হয়। তুমি ঠিকে, ঠিকে কৈছা, যে জেন জিৰ যিবোৰ কাপোৰ, সেইবোৰ বহুত আৰামদায়ক। পিছে, তুমি ঘৰত কোনবোৰ কাপোৰ বেছি পিন্ধিবলৈ আ আ, ভাল পোৱা যেনেকে টি চাৰ্ট, পেন্ট
অ, অ। ঠিকে কৈছা, মই টি চাৰ্ট আৰু পেণেই পিন্ধি থাকোঁ ঘৰত।
আ, হয়। পিছে খুব ভাল কথা, সেইবোৰ আমি পিন্ধিব পাৰোঁ। আৰু তেনোকুৱা আহ, পোছাক বুলি ক'লে আমি জেন জি যিটো ট্ৰেণ্ড ওলাইছে, সেই সেইবোৰ পোছাক আমি সকলো জাগাতে পিন্ধি যাব পাৰোঁ, তেনেকুৱা ধৰা বন্ধাৰ আকো ক'ত থা নাই, কাৰণ সেইযোৰ কাপোৰ পিন্ধিলে, আহ আমি চবেই আ, আ কমফৰ্টেবল অনুভৱ কৰোঁ, ত তথাপিও মই ভাবোঁ কিছুমান পৰিস্থিতিৰ ওপৰত, কিছুমান কাপোৰ আমি পিন্ধিব লাগে। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি তেনে যেনেকে আমি স্ক স্কুললৈ গ'লে আমাৰ আ, স্কুলৰ পোছাক তেনেকে কাপোৰ কাপোৰৰ তেনেকুৱা কোনো ধৰা বন্ধা কথা নাই কিন্তু, কিছুমান জাগাত আমি কিছুমান কাপোৰ তেনেকে আ অ, ব্যৱহাৰ কৰিলে আ বস্তুটোৰ লগত খাপ খোৱাকৈ আমি মিলাব পাৰোঁ, নহয় জানো
হয়, ঠিকে কৈছা মই পিছে মানে আ, য'ত যেনেকুৱা ধৰণৰ মানে বা পিন্ধিব লাগে ধৰা, বিহু আছে বিহুৰ কাপোৰ পিন্ধিলোঁ, পূজা আছে পূজাৰ কাপোৰ পিন্ধিলোঁ। আ, তেনেকুৱা মই আহ পিন্ধি কেনে মই ভাল পাওঁ যে য'ত যোনটো কাপ কাপোৰ পিন্ধি মানে খাপ খাই মানে সেইটো সম অনুষ্ঠানত মই সেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব চেষ্টা কৰোঁ।
হয়, তুমি ঠিকেই কৈছা।
পিছে, সাজ-পোছাকৰ লগত আৰু কিছুমান কথা আহি যায়, নহয় জানো যেনেকে তোমাৰ গহনা, তাৰপিছত আহ আমি আহ আমাৰ আ চেণ্ডেলযোৰৰ কথা ক'ব পাৰোঁ, আমি তেত যিহেত তো অ, ছোৱালী মানুহে চব বস্তু ধুনীয়াকে মিলাই আ, পিন্ধি বৰ ভাল পায়, নহয় জানো ত, তুমি গহণাৰ ভিতৰত, কোনবোৰ গহণা বেছিকে আ মানে আ পচন্দ কৰা
মই গহণাৰ ভিতৰত আমাৰ অসমীয়া আ গহণা বিলাক মই বেছি ভাল পাওঁ। আ, মেখেলা-চাদৰৰ লগত মানে, অসমীয়া গহণাৰ আ কথাই বেলেগ মই ভাবোঁ।
হয়, হয়, নিশ্চয়। অসমীয়া গহণা পিন্ধিলে, এইটো আমাৰ আহ সংস্কৃতিৰ এটা আমি এয়াই এ দেখুৱাও যে, এইটো আমাৰ সংস্কৃতি হয় আমাৰ গৌৰৱ অনুভৱ হয়, অ, আ আ সেইবোৰ পোছাক পিন্ধিলে আৰু নিশ্চয়কৈ আমি সেইবোৰ পোছাক পিন্ধিলে, আমি আ আমাৰ কালচাৰটো আ প্ৰদৰ্শন কৰোঁ আৰু তাৰ ফলতে আমাৰ যিবোৰ আহ মানুহে আ ধৰা শিপিনী সকলে মেখেলা চাদৰ বয় তেওঁলোক
হয়।
মই ভাবো আ উপাৰ্জনৰ এটা পথ ওলাই এইবোৰ কাপোৰ যদি আমি ব্যৱহাৰ কৰোঁ নহয় জানো
হয় হয় ঠিকে কৈছা। অ পিছে শিপিনী বি অ শিপিনী বিলাকে ইমান কষ্ট কৰি মেখেলা চাদৰ অ বয়। ত সেই আমি সেই সেইবিলাক পিন্ধিলে সিহঁতৰো অলপমান সুবিধা হয়। অ পিছে মই মেখেলা চাদৰ পিন্ধি ভালপাওঁ আত তুমিও ভাল পোৱা নেকি?
হয় মই নিশ্চয়কে ভাল পাওঁ, মহাবিদ্যালয়ত কিছুমান অনুষ্ঠান থাকিলে মই আহ, তেনেকে আহ, মেখেলা চাদৰ পিন্ধি যাওঁ আৰু আ, যিহেতু আমি ঘৰতে থাকিলে তেনেকে পিন্ধা নহয়। আহ, কিন্তু ক'ৰবাত লৈ ওলাই গ'লে মই মেখেলা চাদৰ পিন্ধিবলৈ বেছি আহ, ভাল পাওঁ।
হয় হয়, ঠিকেই কৈছা।
পিছে আজিকালি আহ বহুতো ধৰণৰ কাপ কাপোৰ পোচাক এইবোৰ ওলাইছে যিবোৰ আমি পিন্ধিলে আৰামদায়ক আৰু দেখিবলে আহ, পৰিষ্কাৰ পৰি-পৰিপাতি হৈ থকা যেন লাগে সেইবোৰে আমি আচলতে আ, পিন্ধিবলৈ যত্ন কৰোঁ নহয় জানো?
হয় ঠিকেই কৈছা। পিছে বিভিন্ন আহ, দেশত আ, বিভিন্ন আহ, সাংস্কৃতিৰ মানে নিজৰে আহ, সাজ পোচাক থাকে। ত' মই মই ভাবোঁ যে বিভিন্ন আ, দেশলৈ গ'লে সিহঁতৰ নিজৰ সাংস্কৃতিক পোচাকবিলাক মানে পিন্ধি পিন্ধি কেনে আহ, মই চা পিন্ধি পিন্ধিব মানে মই ভাল পাওঁ যে এনেকুৱা এনেকুৱা দেশৰ এই সাংস্কৃতিক পোচাকটো মই যদি এবাৰ পিন্ধি চাব পাৰিলোঁ হয় আ, কেনেকুৱা ভাল লাগিল হয় মই, হয়।
হয় তেনেকে আমাৰ আ, ভাৰতবৰ্ষত যদি চোৱা এতিয়া আমি আ, অসমৰ পৰা বাহিৰত গ'লে আছ ধৰা আমি আ ৱেষ্ট বেংগলতে গ'লোঁ পশ্চিমবংগ, তাতে গ'লে ধুনীয়াকে তাতে শাৰীৰ প্ৰচলন নহয় জানো, সকলোৱে শাৰী পিন্ধি বৰ ভালপায় তেনেকে আহ, তুমি যদি আহ, চাউথ ইণ্ডিয়াত যোৱা তাতে মানুহবোৰে আহ, হে, স্কাৰ্ট আৰু ওপৰত টপ তেনেকে পিন্ধি ভালপায় আৰু তেওঁলোকে আহ এ, তোমাৰ চুলিত ধুনীয়াকে ফুল লগাই তুমি কথাটো মন কৰিছানে?
অ' ঠিকেই কৈছা। পিছে তুমি যে ক'লা অ' সেইযোৰ মানে কাঞ্জীবাৰম বুলি কয়।
হয় নেকি, হয়।
সেইযোৰা অ' কাপোৰ মই বহুত ভালপাওঁ, মই পিন্ধিছোঁ মোৰ স্মৃতি হিচাপে ফটো এট এটা আছে সেইবিলাক কাপোৰৰ লগত মই হেই ফুল ফুল যে লগাইছে সেই সেনেকুৱাকে পিন্ধিছিলোঁ। আ, বহুত ভাল লাগে মানে। এ, বিভিন্ন দেশৰ কাপোৰ পিন্ধি, পিন্ধি কেনে।
হয়। তেনেকে আমি যদি পাঞ্জাৱৰ ফালে যাওঁ তেতিয়া তাতে আমাৰ কিছুমান আহ আছোঁ আ, তোমাৰ কি কয় চুট তাৰপিছত পাইজামা তাৰপিছত মাথাত পাগৰি তেনেকে আহ আ, মানে আমাৰ গা সংস্কৃতিটো এনেকুৱা যে এটা এটা আহ ৰাজ্য পাৰ হ'লে আমাৰ সংস্কৃতি ভাষা চব আহ সলনি হৈ যায় নহয় জানো?
হয় ঠিকে কৈছা। পিছে পাঞ্জৱ বৰ হেই আহ এ চৰিদাৰ যে পিন্ধে এই ছোৱালী উম।
হয়, হয়।
সেই পোচাকজোৰো বহুত ভাল লাগে। সিহঁতে আহ চুলিৰ বেনুত যে কিবা লগাই কি বা কি বুলিবা কয় সেইটো নামটো ভালকে নাজানো মই।
হয়।
অ', ত' সেইটোও বহুত ভাল লাগে কাপোৰৰ লগত।
হয়।
অ', পিন্ধিলে
নিশ্চয় আজি তোমাৰ লগত সাজ-পোছাকৰ ওপৰত যিখিনি কথন হ'ল তাৰ পৰা ময়ো অলপমান জানিব পাৰিলো। অ', হয়তো তুমি তুমিও মোৰ পৰা কিছু শিকিব পাৰিছা। আ তেনেকে আজি কথোপ কথন আ কৰা মোৰ বহুত ভাল লাগিল। পিছতকে আমি এনেকে আৰু কথা পাতিম। দে ঠিক আছে দিয়া তোমাক ধন্যবাদ।
অ' ঠিক আছে।